আহ কক এ এনেই আছো দিয়ক আপুনি
মই এনে আছো এই ঘৰ পাইছোহি আহি ।
হয় হয় মই মানে আজি মানে ভাবিছো ধুনীয়াকে কলমশাক আছে যাম বুলি । ভাবিছো যাব নেকি আপুনি আজি মোৰ লগত
অ ভাবিছো যাম বুলি অ তুমিও মানে সময়তটো মোক কবাচোন কিমান সময়ত যোৱা
হয় হয়মাৰ এটা কথা । পানী ছিজনত কিন্তু খাবলৈ নালাগে বোলে মানুহে । কয় কিমানতো সঁচা কিমানতো মিছা নাজানো কিন্তু আজি ৰদ পৰি আছছে যে ৰ'দ । মানে চিঙিম বুলি ভাবিছো মইে নহয় আৰু কেইগৰাকী মানে আমাৰ উ ওচৰৰ মানুহ মানে যাম বুলি কৈছে । তাকে বোলো যাও বুলি ভাবিছো কিবা হয় আৰু যে ওচৰতে ঢেকিয়াবোৰ আছে ইমান ধুনীয়া লাগে নহয় খাই ঢেকীয়া মুতলিছো । এতিয়া ঢেকীয়াটো বোলে একদম হয় হয় ঢেকীয়াা একদম তেলত । দি আলু কণী ঢেকীয়া দি ।
ফেচ মানে হ'লে ভাল গম পাইছা নে আমি এতিয়া ধৰা বজাৰ পৰা কিনিলে যিবিলাক পাওঁ তেওঁলোকে বা কি ঠাইৰ পৰা আনিছে ন আমিতো গম নাপাও সেইটো কাৰণে যদি আমাৰ এনেকুৱা ধৰা ওচৰ পথাৰ পৰা আমি মানে নিজে যদি তুলিব পাৰো এটো আমি ফেচ খাদ্যতটো খাব পাৰো নহয় জ আৰু দ্বিতীয় কথা মানে কি জানা? সকলো মানে ঠাইৰ পৰা আমি খাব । ৱা অৱস্থাত নাথাকে কিছুমান লেতেৰা ঠাই বজাৰত বিক্ৰী কৰাকে আমি কেতিয়াবা কিনি আনি খাওঁ ।
হয় হয় হয় খাও খাও নজনা নুশুনাকে খাও নহয় জানো অ আৰু এটা কথা ঢেকীয়াবোৰ সাধাৰণতে লেতেৰা জেগাতো বেছি ধুনীয়াকে হয় নহয় জানো । হয় হয় এতিয়া আপোনাৰ হেৰি নহয় । হয় কি কয় আপুনি কচ মোৰ ঠিকে কৈছে বাৰু আপুনি হেৰি মোৰ কচত খাইও ইমান ভাল পাওঁ কিন্তু এতিয়া বজাৰৰ কচলতি মানে দেখি দেখি কি মানে গম পোৱা যায় মানে লতেৰা জেগাত বেছি কচুলতি মানে বেছি ভাল হয় মানে হয়। হেল্ল'?
অ', কোৱা শুনি আছো ।
আজি দুপৰীয়া কি বনাইছে আপুনি?
মই এতিয়া দুপৰীয়া দালি বনাইছো আৰু মানে সিদ্ধ আলু দিছো। তাৰপিছত পটল অক ফ্ৰাই কৰিছোঁ। তেনেকে খাম আৰু মানে সকলোৱে সকলো খাদ্য ভাল নাপায় যে ল'ৰা ছোৱালী কেইটাই ধৰ সেইটো খাদ্যও ভ-ভাল নাপাই যে, বেলেগ এইকেইটা খালে মানে সিহঁক খুব ভাল পায় সেইটো কাৰণে সিহঁতে মানে গৰমৰ কাৰণে আৰু তাৰপিছত আৰু অলপ মানে গাাজ টেঙা আছে অলপ গাজ টেঙা মানে অকমান মাছ দি জোল বনাই দিছো । গাছ টেঙা বতৰ যায় এতিয়া গাছ টেঙা
হয়-হয়, মই মানে পটল কি কৰো জানে? তেলতে দিটো বনাওতটো বনাওে দয় ক কথা আৰু মানে পটলটো এটা কি কয় যে হেৰি ম-মানুহে যে কয় প-পটল ধুনীয়াকে যে ভূনা বনাই খাই বুলি সেই যে অকমান থোপ-থোপ কে বনাই কেনে আলু, জিকা, পটল, এনেকে দি যে মছলা চছলা পিঁয়াজ নহৰু দি যে বনাই খাই মই কিন্তু তেনেকে খাইও ভাল পাও, অলপ তেলটো বেছি লাগে হলেও যে খাই বহুত ভাল পাওঁ দিয়ক।
অ', হয় নেকি?
হয় আপুনি খায়নে তেনেকে?
খাওঁতো।
হয়-হয়, এতিয়া হেৰি কি কয় পট-পটল আপুনি হেৰি এনে পটলটো যে কেতিয়াবা যে একদম খিচিৰি বা কিবা বনালে যে পটল টো যে সিদ্ধ দি বনাই খাই যে সেইটো আপুনি গম পাই নে, খাই কেনেকুৱা লাগে কওকচোন ভালে লাগে হয়নে?
অ', ভাল লাগেত তো খাই মই বৰ ভাল পাওঁ।
আৰু যে পটল পুৰিউ খাই ন, প-পটল টো যে জুইত পুৰি লৈ প যে একদম তেল নিমখ পিয়াজ দি যে খাই যে সেইটো খাইয়ো মই বহুত ভাল পাওঁ দিয়ক। আপুনি খাইনে নাই?
মই খাওতো বহুত ভাল পাওঁ খাই। মই তোমাতো কৈছোয়ে এইটো আচলতে আমাৰ মানে গাঁৱলীয়া খাদ্য আমাৰ বিশেষকে আমাৰ মানে গাঁৱৰ ঠাইতে এই খাদ্যটো মানে বেছি প্ৰডাকশচন হয়। সেইটো কাৰণে মানে আমি খাই বেছি ভাল পাওঁ আৰু কৰিও ভাল পাও নহয় জানো? অকল খোৱাই নহয় আমি গাঁৱলীয়া মানুহে সদায় এইবিলাক খেতি কৰিয়ে ভাল পাওঁ। তোমালোকে ধৰা উম, কৰা নকৰা নাজানো কিন্তু আমাৰ ইয়াত মানে সেইষ খেতিটো বহুত হয় আৰু আমাৰ মানে তাৰ্ক হিচাপে ইয়াৰ পৰা চাপ্লাই দিয়া যায় পটল খেতিত টো উম, বেলেগ-বেলেগ জেগালৈ।
অ-হ', দিয়ে মানে ন? মই তেনেকে গম নোপাও বাৰু আপোনালোকৰ ঠাইত কি-কি হয়। হয়-হয়, আৰ-আৰু এটা কথা আপোনাৰ হেৰি পট-পটল টো একচুৱেলি মই ইমান বিশেষ নাজানো বৰ বিশেষ নাজানো পটলটো আপোনাৰ কেনেদৰে হয় মানে কি হয় গছৰ পৰা হয় নে ম আলুৰ পৰা হয় নে পুলিৰ পৰা হয়?
পটলৰ মানে কি হয় জানা পটলৰ শিপাৰ পৰা হয়। শিপাটো মানে কি কৰা যায় কাটি-কাটি মানে উ হেৰি ৰুই দিয়া যায় মাটিত, ওপৰত মানে কিছুমান খেৰ জাপি দিয়া যায়, সেই সেইখিনিতে কি হয় যেতিয়া মানে গাজ মেলে
হয়-হয়।
মেলিলে মানে শিপা খিনি পৰাতো যিহেতু গাজটো আহে মানে টুকুৰা-টুকুৰিকৈ যি টো ৰোৱা যায় তাৰ পৰা গাজ মেলি গাজতে মানে কি হয়, ধুনীয়াকৈ পাত-চাত মানে ওলাই আহে শিপাৰ পৰা মানে উম, ওপৰলৈ মানে লতি হিচাপত বাঢ়ি আহে।
হয়-হয়।
যিবিলাক আমি খেৰ পাৰি দিওঁ, সেই খেৰ খিনিৰ ওপৰতে মানে এ, বগাই যায় যে তেতিয়া তাতে মানে ধুনীয়াকৈ মানে পটল লাগে।
আৰু এটা কথা, হয় হয় পটলটো মানে কি হয় আপোনাৰ পটলৰ দৰে ভাতকেৰেলাও সেনেকুৱাই হৈছেগে। মহাৰ মহ আজিলৈ কিন্তু ভাতকেৰেলাৰ পুলিতকৈ কিন্তু সেই আলুৰ পৰা কিবা বগা টাইপৰ যে আলু হয়। তেনেকুৱা নিচিনা আলুৰ পৰা মই হেৰি দেখিছো। এবাৰ যে ভাত কেৰেলা কিন্তু আৰু এটা কথা মাটিত বগালে কিন্তু ভাত কেৰেলা একেবাৰে বাজি ফুট বুলি কয় সেইটোহে হয়। কিন্তু কিন্তু ভাত কেৰেলা যেতিয়া চাং বা গছ ত মানে ধৰ উঠাই দিয়া হয়। নহয় জানো বগাবলৈ দিয়া যায়, তেতিয়া কিন্তু ভাত কেৰেলা হেৰি হয় একদম ধুনীয়াকে লাগে ।আমাৰ বাৰীত ভাত কেৰেলা হৈ আছে। কি ন্তু এতিয়া বৰ্তমান জংঘল হৈ আছে যে। সেইটো কাৰণে মানে আনিবলৈ মানে পৰা নাই গম পাইছে। আনিলে নিশ্চয় আপোনাক দিবলৈ যাম। ঘৰলৈ দিব যাম আপুনি নাহিলেও বুজিছে। ভাতকেৰেলাটো যে একদম পকি পকি কিছুমান শেষ হৈ গৈছে। আৰু যে ভাত কেৰেলা যে একদম সৰিয়হ, আলু এনেকে পিটিকা কৰি যে ভাতকেৰেলা গুটিখিনি উলিয়াই যে সোমোৱাই দি ফ্ৰাই কৰি খাই বেচন দি ইমান মজা লাগে নহয় জানো খাই। খাইনে আপুনি?
মই নাখাওঁ, বেয়া পাওঁ।
পাই ন? কিন্তু ভাত কেৰেলা এনে বা তেলত ভাজি দিলে আপুনি খায় নে নাখায়? আলু কেতিয়াবা ভাত কেৰেলা অকলে কেতিয়াবা আকৌ ভাত কেৰেলাই আলুৱে বনালে।
কুমলীয়া হলে মই খাই ভাল পাও। মানে বেছি পূৰঠ হ'লে মানে গুটি কেইটা পূৰঠ হৈ গ'লে ম অকন বেয়া পাওঁ। কিয় বেয়া পাও মানে মানে দাঁতত লাগে যে, খিচিক খিছিককে লাগে যে যে সেইটো কাৰণে মানে খাবলৈ অকণ মানে টান পাওঁ আও।
হয়-হয়-হয়-হয়-হয়-হয়। এতিয়া আপোনাৰ আৰু এতিয়া ওলাইছে ধুনীয়া মোৰ কিন্তু প্ৰিয় বস্তু এটা ওলাইছে আপোনাৰ বাঁহৰ গাজটো যে।
অ সেইটোতো মই খাওৱে। মইতো আজি বনাইছোৱে দুপৰীয়া। মাছ দি, বাঁহৰ গাজ দি বনাইছো। সৰু সৰু মানে মাছ আ মাছ আনিছো বজাৰৰ পৰা। গৈছিলো। মানে এ ইহঁতক ইছ স্কুলত থ'বলৈ যাওঁতে মানে মাছ কেইটামান মানে লৈ আনিলোঁ, সৰু সৰু মাছ। আনি লৈ নাৱ মাছৰ নিচিনা আৰু মানে তাত মানে গাজ টেঙা দি বনাইছো যে।
হয়।
তাকে মানে বনাই আছো এতিয়া বৰ্তমান।
হয়, হয়।
আকৌ সিহঁতক মানে ধৰা আনিব যাব লাগ গিব জেহ। এ চাৰে বাৰটাত ছুটি হব। বনাই কৰি থৈ লৈ মানে এতিয়া মই যাম বুলি ভাবিছোঁ আৰু। মাছ ধুনীয়াকে জোল বনাইছোঁ গৰমত আহিব। অকণ টেঙা খাই দিলে ভাল পাব।
অ ভাল পাব, ভাল পাব। তাকেই বোলো। তাকে। মই যে মই মানে গাছ টেঙা এবাৰ মানে হেৰি কৰি থৈ দিছোঁ আছা আচাৰটো মানে থৈ দিছো। বনাও আৰু মানে কি হয় পানীত গেলাইও থৈ দিছো। তাৰ পিছত ছত আকৌ পানীত মানে দি যে তিয়াই থৈ দিয়ে তাত ধুনীয়াকে থৈ দিছো। তাৰপিছত প পানী ধেনেকে থৈ দিছো। তাৰ বাহিৰেও আকৌ আপোনাৰ হেৰি কি কয় এনেই যে আপোনাৰ আচাৰটো বনে শুকান আচাৰটো বন তেলত দি যে এদম ভোট জলকীয়া দি যে বনাই যে। সেইটোও বনাই থৈ দিছো। ধুনীয়াকে দি থৈ দিছো আৰু একদম অক অকণ অকণ ওলাই খাম আৰু।
অ এইটো আমাৰ থলুৱা খাদ্য নহয় জানো? আমাৰ এইটো থলুৱা খাদ্যটো খাব লাগে। এ অকল গাছ টেঙাই নহয়। আমি সৰিয়হৰ পৰা যে বেহুৱা বনাও। সেই বেহুৱাটো খাব লাগে বনাই নিজেই। নহয় জানো? অ মই কি কৰো জানা? একদম প্ৰায় মানে মই সৰিয়হ খেতি কৰা যায় যে। প্ৰায় মানে মই এই বেহুৱা খেতিটো কৰোৱে। এই মানে বেহুৱা বনাই খাওৱে মানে।
বিক্ৰী কৰে নে? মই কিন্তু মই আকৌ মাজে মাজে বিক্ৰী কৰো দেই। আপুনি বিক্ৰী কৰে নে নাই?
নাই নাই মই নকৰো নিজৰ ঘৰতে খাওঁ বনাওঁ অলপ অলপকে।
ওচৰ চুবুৰীয়াক দিও মই বিক্ৰীও কৰো তেনেকে আৰু ধুনীয়াকে আৰু। মানে ধৰক বেছিকে বনাই ললে ওচৰ চুবুৰীয়াকে দিওঁ বিক্ৰীও কৰো কাৰণো মই তাৰ পৰা। টকামান পাও আৰু ওচৰ চুবুৰীয়াক দিলে সিহঁতৰো মনতো ভাল লাগে নহয় জানো? মিলা প্ৰীতিৰে থাকিব লাগে?
মিলা প্ৰীতি খাব লাগে আকৌ ওচৰ চুবুৰীয়াৰ লগত মিলি জুলি থাকিব লাগে।
সেইবোৰ আকৌ খলি হয় বুলি কয় ন।
আচল সলিহ বুলি আমি নকওঁ আমি বেহুৱা বুলিয়ে কওঁ। তোমালোকৰ তাত কি বুলি কয় মই নাজানো আমাৰ ইয়াত মানে বেহুৱাই বুলিয়ে কয়।
হয় হয় সৰিয়হৰ তেল হয় নে তেলৰ যে লাষ্ট তলৰ যে গেট টো দি যে ইমান।
অ সেইটো দিও বনাব পাৰি। নহলে বাৰ নহ'লে ফ্ৰেচ সৰিয়হ দি পিচি লৈ মানে আমি মই আকৌ এতিয়া মিক্সিতে খুন্দো। উ আগতে ঢেঁকীত খুন্দি চিলো এতিয়া বৰ্তমান মিক্সিত খুন্দো মিক্সিত খুন্দি ধুনীয়াকে মানে এ বনাই লওঁ আৰু পেষ্টটো বনাই লৈ পেলাই তেতিয়া বনাও।
হয় হয় হয়।
ধৰা বেহুৱা বনালে আমাৰতো নহৰু লাগিবই। নহৰু নহলে ভাল নালাগে অলপ জালুক
জালুক গুড়া কৰি অকন মচলা চচলা দিবলে হয় হয় হয় একদম কলাখাৰ দিয়াৰ পিছত দুই তিন দিন থৈ দিব লাগে ন নহলে তিতা ভাৱটো মানে সোনকালে গুচি নাযায় নহয় জানো? হয় খাইছো বনাইছো। কিছুমান বস্তু বনাব জানো ঘৰতে বনাও কিন্তু মানে কিছুমান বস্তু তো আকৌ মিছাকৈ লাভ নাই নিজে নোৱাৰো বাৰু দেই। এতিয়া আপোনাৰ হয় হয় হয় আৰু যে সৰিয়হৰ যে হেৰি যে তেলৰ যে গেটটো যে খাই ইমান ভাল লাগে নহয় জানো? আৰু যে সৰু ল'ৰা ছোৱালী শিশু ল'ৰা ছোৱালী যে জন্মৰ পৰা শিশু ল'ৰা ছোৱালীবোৰৰ যে সৰিয়হৰ সেই তেল মিঠাতেল টো দিও মানে চুলি ভাল হয় বোলে হয় নে? তাকেই বোলো। এতিয়া এ আৰু কি কি খেতি কৰিছে? মই যে এবাৰ পটলৰ খেতি কৰবলে মানে মই এইবাৰ পাহৰি গলো দিয়ক, ভাত কেৰেলাটো হৈছে, তিয়হ লগাইছো যে ইমান ধুনীয়াকে লাগিছে নহয় তিয়হ এটা দুটাকে খাই আছো বেচিব পৰা হোৱা নাই ক দেই।
অ। চপা যত্ন কৰিবা শিকিবা শিকিলে নিশ্চয় পাৰিবা নোৱাৰা কোনো কথাই নাই। কাৰণটো কোনোতো জন্মতে শিকি নাহে কমানুহে শিকে সকলোৱে। শিকি শিকিবলৈ চেষ্টা কৰিবা দেই যিমান পাৰ। সোনকালে মানে কাৰোবাৰ পৰা শিকি লবা।
হয় হয় নিশ্চয় পাৰিম নিশ্চয় পাৰিম শিকিলেহে পাৰিম নহয় জানো? হয়! নিশিকিলে নোৱাৰিম হয়নে? হয়! তেন তেন হয়।
কাটি দিছা নেত ৰ কি?